হেল্ল' কি কৰিছে? আছো এনেই আছো খানা পিনা খালে নে নাই
খানা পিলা খালা
খালে
খালো খালো তুমি
নাই খোৱা খাম আৰু লাহে ধীৰে গৰম বেছি যে
উম বহুত হেৰি যে গৰম এই এতিয়া আৰু কি কৰিবা ফেনৰ তলতে বহি আছো
উ বাকী খবৰ খাতি কেনেকুৱা?
ভালেই খবৰ খাতি ভালেই। খবৰ খাতি ভালেই। উম এতিয়া কি কৰি আছা তুমি?
এনেই আছিলো ঘৰতে।
উম কোৱাচোন কোৱা
মই তোমাক কথা এটাৰ কাৰণে মানে ফোন কৰিলো
কিহৰ কাৰণে?
কথা এটাৰ কাৰণে
কোৱাচোন কথাটো
তুমি এনেই অনলাইন এপছ এপ চলোৱা নে নছলোৱা
চলাও বাৰু
অ এনেই মানে কাপোৰ চাপোৰ অনলাইন কিনা
অ অনলাইন নৈয় ভাল লাগে কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ আহে সস্তাত
মানে সেইটো কাৰণে সুধিলো মানে অনলাইন শ্বপিং তটপিং কৰিব লাগে আজিকালি মানে বজাৰৰ দামটো বেছি লয় না মানে লোকচান চোকচান হৈ যায় ঠগে আহ এইটো কাৰণে মানে
যুগটো তেনেকুৱা হৈছে গ আৰু
উম
এতিয়া আৰু চবেই দুগুণ দুগুণ দাম কয়। অফলাইনত বেচিলে এনেই অনলাইনত আমি দুশ টকাতে পাই যাওঁ চাৰিশ টকাত বেচিব অফলাইনত বুজিছা সেইকাৰণে অনলাইন শ্বপিংটো লাগেই
উম সেই কাৰণে তোমাক এইটো কথা সুধিলো মানে
তুমি কি অৰ্ডাৰ দিছা নেকি কিবা?
নাই নাই মই তোমাক সুধিলো মানে মই মানে অনলাইনে কৰো মানে আজিকালি অফলাইনৰ যুগ নহয়। অফলাইনত মানে দামতটো বেছি ল অনলাইন শ্বপিং কৰিব লাগে মানে ভাল
সেইটোৱে সেইটোৱেই অনলাইন শ্বপিং কৰিলেহে ভাল আজিকালি বুজিছানে এই যুগটো বহুত বেয়া হৈ গৈ আছে চবেই ঠগিব ললে
কোৱালিটি বঢ়িয়া আহে কাপোৰৰ
সেইটোৱে কোৱালিটিটোও বঢ়িয়া তোমাৰ তোমাৰ পিন্ধিও ভাল লাগে ত সদায় পিন্ধিব পাৰা সেইবিলাক কাপোৰ বুজিছানে বেয়া নহয় আৰু কম দামী কম দামী নালাগে
আহ
আছা
উম তাকে আগতে তোমাৰ চামাৰ ভেকেশচন বিলাক তোমালোকৰ দিছে ন
আমাৰ দিছে বাৰু
অ আগতে চামাৰ ভেকেশচন বিলাক কেনেকুৱা আছিলে দেখিছিলা পোৱালী বিলাকে গৰম বন্ধত ক'বালৈ যায় খেলে কৰে
এতিয়া আৰু কত যাব পাৰিবা ইমান গৰম ঠেট
গৰম নহয় মানে আগতে তোমাৰ বৰষুণ আহে খেতি বাতি কৰে এটা বেলেগ পৰিৱেশ থাকে মানে
সেইটোৱে আৰু কি কৰিব পাৰিবা এতিয়া
আগতে বেলেগ পৰিৱেশ আছিলে এতিয়া মানে চাইন্সৰ যুগ আহিলটো চব চেঞ্জ হৈ গ'ল। ফ আজিকালি পোৱালি বন্ধ দিলে মানে বন্ধ দিলে মোবাইল টিপে
উম মোবাইলে দিবে চবেই এতিয়া কি কৰিব পাৰিবা চবেই মোবাইল চাই আজিকালি
আগৰ মানে বেলেগ আছিলে এতিয়া চাইন্সৰ যুগে চব কলা দিছিল যে বিজ্ঞানে নতুন বস্তুবিলাক বনাই আছে টো লাহে কে
এই বিজ্ঞান এতিয়া বহুত আগুৱালে আগৰু
উম উম বাৰু
হেল্লো নে এই মানে টেকনিকেল প্ৰব্লেম এ হৈছে ৰখা উম মই মানে শুনিব পৰা নাই মানে, কোৱাচোন কোৱা এতিয়া ভালদৰে শুনিছো
তাকে মানে আজিকালি মানে বিজ্ঞান বিলাক কে বহুত ওপৰলে গৈছে
সেইটোৱে বহুত ওপৰ মানে একেবাৰে বিজ্ঞানতিয়ে চব চলে এতিয়া ধুনীয়াও বিজ্ঞান হয় নে নহয় কোৱা চব নাচাই কৰি আছে নাচ চাই ইমান ডাঙৰ হৈ গ'ল ইমান হেৰি চব প্লেনেটৰ ওপৰত নাচায় এতিয়া কি কৰিব পাৰিবা সিহঁতে লাজ কৰিব আৰু চাইন্স
তুমি এনেই কেতিয়াবা এনে কিবা কাম চামবিলাকৰ ৰিস্ক চিক্স লৈ পাইছা নাই।
ৰিকস্ক লৈ পাইছো বাৰু
ৰিক্ক চিস্ক বিলাক নিজৰ ওপৰত ভৰসা ৰাখি কেতিয়াবা লৈ চাবও লাগে
লৈ চাব লাগে
দই তেতিয়া মানে তুমি মানে নিজৰ ওপৰত মানে কিমানটো কেপাচিটি এইটো মানে গম পোৱা
সেইটোয়ে অ ৰিক্ক লব লাগে কি তুমি ধৰ ধৰ কি বেটিং বেটিং এপ এটা আছে ধৰ তই তুমি পইচা লগাইছা
আহ সেইটো বুলি নহয় সেইটো বুলি নহয় ধৰ তোমাৰ ধৰ ফুটবলৰ মই তোমাক কথা এটা ক তুমি ধৰ টিমটো ধৰ কেপটেইন তুমি ধৰ টিমটো ধৰ কেপ্তেইন
কেপ্টেইন অ অ
ফুতা গল দি দিলে হাফ টাইমৰ আগত
অ
তুমি সাপটাইমৰ পিছত কোচ ছাৰক ক'ব লাগিব যে ৰিক্ক ম লৈছো খেলখন আপোনাক মই জিকাই চেমি পাই ল পাই দিম এই ৰিক্সটো লব লাগে তেতিয়া নিজৰ ওপৰত ভৰসা আৰু নিজৰ পাৰফৰ্মেন্স বহুত বাহে
সেইটোৱে আৰু বহুত ভাল লাগেতো আৰু
অ ৰিক্স লব লাগে অঁ তোমাক মানে মই এনেই উদাহৰণ এটা দিছো এফালেওঁ ৰিক্স চিক্স আজিকালি পোৱালি বিলাকৰ নাইকিয়া হৈ গৈছে পোৱালি বিলাকে একো ৰিক্স চিক্স ল'ব নোৱাৰে মানে কয় এ হাৰিলো হাৰিলো আৰু বাৰ্থ দে এইটো বহুত বেয়া বস্তু
বেয়া বেয়া বেয়া এইবিলাক কৰিব নালাগে কনফিডেন্সতটো ল' হ'ব মানে মেইন কেছ সেইটোৱে বুইছানে
অ ৰিক্স বাৰতে চব কামত নহয় বাৰতে কিছুমান কামত ৰিক্স
উম বহুত চবতে ৰিক্স লব নালাগে। ধৰ বেয়া বস্তু হলে সেইবিলাকৰ ৰিক্স লব নালাগে
গৰমতটো বহুত বেয়া পৰিছে ন
বা বহুত গৰম অ কি কবা ঐ বিনাচি এইটো কোনো থাকিবই নোৱাৰা হ'ব এতিয়া আউ
পৰিবেশতটো বহুত বেলেগ হৈ গ'ল আগতে কেনেকুৱা আছে ছিলে এয়া বতৰত আগতে ঠাণ্ডা পৰে ঠাণ্ডা মানে কি বৰষুণ আৰু এতিয়া গৰ এতিয়া গৰম দেখিছে ৰ'দেই কিমান
উম এইটো মানে কি কবা আৰু এতিয়া প্ৰকৃতিৰ নিয়ম আৰু
উম এতিয়া মানে জলবায়ুৰ পৰিৱৰ্তন বিলাক হৈ থাকে আৰু এতিয়া মানে প্ৰকৃতিত টো বেলেগ হৈছে মানে এইটো এইটো অলপ দিনৰ আগতে বেমাৰ আজাৰ মানুহৰ বহুত হৈ গল মোৰে হৈছিলে বেমাৰ এটা
বেমাৰজাৰবিলাক কৈছে
বহুত হয় বহুত হয় জলবায়ু পৰিৱৰ্তন চৰিৱৰ্তন হয়
উম সেই বেমাৰ হলেতো এয়া আৰু কি কৰিব পাৰিবা চবৰে চব মানুহৰ বেমাৰ হলে আৰু যেনেকে জ্বৰটো এটা ভাইৰাছ ন সেনেকুৱা টাইপ আউ
অ তেনেকুৱয়াই বেমাৰ আজাৰ মানুহ আজিকালি বাঢ়িছে কৰিছে।
উম সে এতিয়া আৰু বহুত
দিনবিলাক মানে অলপ বেলেগলে গৈ আছে গম পাইছা মানসিক স্বাস্থ্যটো কিন্তু মানুহে ভালে ৰাখিব লাগে আকৌ দেই
এই সেইটো কৰিব লাগে সদায় এক্সাৰচাইজ কৰিব লাগে সদায় জানা এক্সাৰচাইজ কৰিব লাগে য়োগা কৰিব লাগে,
শাৰীৰিক এটা কথা জানিবা এক্সাৰচাইজ টো হৈছে এক্সাৰচাইজটোত, হৈছে তোমাৰ খা
শাৰীৰিক শাৰীৰিক ভিতৰ ফালৰ পৰা বাহিৰ ফালৰ পৰা একদম হেৰি কৰি দিয়ে,
উম কিন্তু কিন্তু মানসিক স্বাস্থ্যটো ভালে থাকিব লাগে ব্ৰেইনটো সদায়
চাইকলজিটো এইটোৱে মেইনতটো তোমাৰ চব মাথাই খেল ন
অ এইটোৱে মাথাতোৱে গোটেই দেহটোৰ মেইন
সেইটোৱে সেইটোৱে এতিয়া তুমি ধৰ য়োগা কৰিলে য়োগা কৰিলে ভাল। দেহাৰ কাৰণেও ভাল চাইকলজিৰ কাৰণেও ভাল।
অ তুমি য়োগা বুলি নহয় তুমি মাথাত মেণ্টেলি টেম্পৰেচাৰটো দিব নালাগে প্ৰেচাৰ মাথাত যিমান পৰিব মাথা কাম কিমান কৰিব প্ৰেচাৰ যিমান কম পৰিব মাথাই কাম সিমান কৰিব কিমান ভাবিব পাৰিবা। যিমান ষ্টাডি কৰিবা যিমান ষ্টাডি কৰিবা সিমান ডেভল'প হ'বা।
সেইটোৱে কিন্তু প্ৰেছাৰ লৈ একো লাভ নাই প্ৰেছাৰ মানে নিজৰ কাৰণে ক্ষতি।
তুমি প্ৰেছাৰ লোৱাত কৈ তুমি নিজক ৰিক্স লৈ কামটো কৰাচোন কিয় কামটো সফল নহ'ব।
উম হব নিশ্চয় হব।
উম সেইটোয়ে তোমাৰ মানে সেইখিনি মানে কিছুমান কথা তোমাক মানে কবলগীয়া আছিলে সেইটো কাৰণে, কলটো কৰিলো এইবিলাক কথা মানে এটা মানুহ হিচাপে মানে চবেই জনাটো মানে মোৰ কাৰণে উচিত বুলি মই ভাবো।
এই ভালে হয় ভালে হয় চবেই জানা মানে ভালেই আৰু সেইটো মানে তুমি সেইটো মানে মানুহে নিজৰ দেহা প্ৰতি নিজৰ আহ চাই বলৈ যে প্ৰতি নিজৰ চবৰ কাৰণে যত্ন ল'ব লাগে হয় নে ন
আহ অ অ তাকে এইটো মানে কৰিব লাগে।
সদায় কৰিবই লাগে নিজৰ কাৰণে, নিজৰ কাৰণে এদিন এ ধৰ দুঘন অ য় ধৰ য়গা কৰিছে, এক্সাৰচাইজ কৰিছে এইটো দেহৰ কাৰণে ভাল নিজৰ কাৰণে ভাল। সেইটো কৰিলে বহুত উন্নতি হব জীৱনত ৰিক্স লব শিকিম প্ৰেছাৰ ন নহ'ব নাবাঢ়িব আমাৰ চব মাইণ্ডটো একদম ফ্ৰেছ হৈ থাকিব বুজিছনে নাই মই এইকাৰণে কওঁ মানুহবিলাকক য়োগা কৰিব এক্সাৰচাইজ কৰিব ৰাতিপুৱা ৰাতিপুৱা সে মই কৰোঁ নিজে কৰু
উ বাকী তুমি খেতি বাতি কৰা নেকি কিবা?
খেতি বাতি মানে কৰিছো আৰু পিছফালে। কৰিব লাগে কৰিব লাগে হ খেতিটো ভালেইখিনি হেৰি আছে আৰু স্কোপ আছে মানে স্কোপ বুলি নহয় নিজে ভালকৈ কৰিলে চব ভাল। হু
উম
প্ৰেজেন্স অফ মাইণ্ড থাকিব লাগিব।
উম খেতি বাতি বিলাক কৰিব লাগে খেতি বাতি বিলাক কৰি থাকিবা ভাল নিজৰ দেহৰ কাৰণেও ভাল
উম নিজৰ কাণেও ভাল দেহৰ কাৰণেও ভাল চব কাৰণে,
উম কৰা খেতিবিলাক খাব খাবলৈও ভাল সোৱাদো ভাল
সেইটোৱে ভাল আৰু খেতি বাতি কৰিলে নিজৰ কাৰণেও ভাল অ
এটা খাদ্যৰ ব্যৱ, তুমি তাত ব্যৱসায়ও কৰিব পাৰা বাৰু।
ব্যৱসায়ো কৰে মান নিজৰ খে নিজৰ খেতি কৰিলে মানে কি জানা ঔষধ দিয়াবিলাক মানে নিজৰ বাচি থাকিম মানে। এনে আজিকালিৰ ভাবাচোন চবেই ঔষধ নিদিয়েচোন। কোৱাচোন জল্দি জল্দি হেৰি কৰিবলৈ, জল্দি জল্দি বজাত পুচিবলৈ হয় নে নহয় কোৱা?
হয়।
তাতকৈ ভাল নিজৰ ঘৰত কেইটামান ৰুম, ভালকৈ খাওঁ। য'ত তোমাৰ মানে একো ফাৰ্টিলাইজাৰ -চাৰটিলাইজাৰ নাথাকে ইমান বেছি আ মেডিচিন -চেদিচিন নাথাকে সেইটো খাই পেলাই মানে ভাল লাগিব আৰু বুজিছা নে নাই?
ভাল লগা বুলি নহয় মানে স্বাস্থ্যৰ ভাল হয়। তোমাৰ আৰু মানে তোমাৰ খেতি কৰি তুমি তাৰ ওপৰত এটা ব্যৱ সায়ো কৰিব পাৰা নহয় তুমি খেতি কৰি ঘৰত খাবা পৰা, খেতি কৰাতো নিজৰ দেহক কাৰনেও ভাল মানে খেতিটো তুমি কৰিব পাৰিলে ভাল নিজৰ কাৰণে।
নিজৰ কাৰণে ভাল অ। নিজৰ পৰিয়ালৰ কাৰণে ভাল, নিজৰ কাৰণে ভাল চবেই খাব পাৰিব ন। আৰু বেছিকৈ কৰিলে আৰু বেছিকৈ ভালেহে আৰু তোমালোকৰ কাৰণে সদা খাব পাৰিম। সেইটোৱেই।
বাকী কি কৰি আছা এতিয়া আকৌ?
তুমি হাঁহ- কুকুৰা কিবা কিবি এইবিলাক পোহা নোপোহা মোৰ বাৰতে আহ
পোহো বাৰু এইবিলাক হাঁহ -হাঁহ আছে মোৰ কিন্তু দেই, হাঁহ মোৰ পাচ উম মানে দছটাই আছে নেকি দছটা।
উম মোৰ মানে হাঁহৰ ফাৰ্ম আছে তুমি চাই যাবহি পাৰা। তোমাৰ লাভ কেনেকে আহে এদিনত?
দিনত লাক মানে মো মুৰ্গী কণী হাঁহৰ কণী বেচো। তাৰ পিছত ডাঙৰ হলে আৰু সিহঁতক। বেছি দিও এটা এটাকৈ বেছি লাভ নহয় মানে হয় আৰু লাভ।
তুমি মোৰ ফাৰ্ম চাব লাগে মোৰ বিছ হাজাৰ কে লাভ আহে।
হয় নিকি?
উম।
মই আহিম দিয়া তোমালোকৰ ঘৰলৈ।
মোৰ ডিজাইনিং অলপ বেলেগ, হাঁহৰ মোৰ যতন বহুত আছে তাৰ হাঁহৰ নিজৰ পুখুৰী পায়, কাষত পুখুৰী খান্দা আছে।
এ বঢ়িয়া বঢ়িয়া, মই আহিম নিশ্চয় আহিম তোমালৈ চাবলৈ, এই মানে শিকিব লাগে মানে এইবিলাক ফাৰ্ম কেনেকে হে কৰে? এইবিলাক কৰিব লাগে বুজিছা নে নাই? কিয় জানা, নিজৰ আ মানে প্ৰফিটটো বাঢ়িলেহে হয়। হয় নে নহয়? এটা
কুকুৰাকে হাঁহৰ কুকুৰাৰ মানে বিজনেছ এটা কৰি আছো
জীৱনত বাঢ়ি আহিছো ধৰ এতিয়া কিবা এটা কৰিব লাগে।
বিজনেচটো মানে বঢ়াইছো বঢ়োৱাৰ কাৰণে মানে বাঢ়িছে আৰু বাঢ়িলে বিজনেচটো তোমাক সেইটো কাৰণে কথাটো ক'লো মানে এইটো বিজনেচ তুমি আৰম্ভ কৰিছোৱা চোন মোৰ লাভতে আহি আছে বাৰ তে তেৰশ টকা দিম কেইটামান হাঁহ কিনিলো এতিয়া বহুত আহিল বাৰতে। পোৱালী কণী -চনী পোৱালী ছোৱালী ফু তাই এতিয়া মোৰ এখন ফ্ৰাম আছে নিজৰ হাঁহ আৰু কুকুৰাৰ। কুকুৰা কণী মানে কুকুৰক কুকুৰা কণী মানে বহুত বিকি চিকি কৰি